হেল্ল'? তেতিয়া আহিছে ক
অ, কি কৰি আছা?
োৱ নেিা্তাতো খোজকাঢ়ি
অ আচ্ছা। বাকী মানে খবৰ, তুমি মাজতে ফুৰিব গৈছিলা ন কৰবাত?
তোমাৰে এ হা হ'ল শ্বিলঙত গৈছিলো তোমাৰ।
অ। অ আচ্ছা আচ্ছা।
উম।
মোৰো মানে বি কিবা কয় শ্বিলং যোৱাৰে কথা হৈ আছে। ত সেইকাৰণে মই কৈছোঁ তুমি ত গৈছিলা মানে মনত পৰা নাই ক'ত গৈছিলা? খালি মই এনেকে ষ্টে চালো যেনেকা ফট দেখা পাইছিলো আৰু তোমাৰ, পাছো তোমাক সুধিলে গম পাম আৰু।
মানে তুমি প্ৰথমে তুমি কিহত যাবা? গাড়ীত যাবা ট্ৰেইনত ট্ৰেইনতো নাযায়, গাড়ীত যাবা নে আ ল
অহ গাড়ীতে যাম। নাই নাই গাড়ীত মানে এই খানাপাৰাৰ পৰা গাড়ী পায় ন?
অঁ খানাপৰা পৰা পৰা পন্ধ্ৰ বজাৰ পৰা পায় তুমি।
অ আচ্ছা আচ্ছা।
প্ৰথমে তুমি আ
মোৰ বাৰু খানাপাৰাটো ওচৰ হয়।
নহয়, তুমি খানাপৰাটো ওচৰ হয় কিন্তু এধা এয়াৰপৰ্ট ডাইৰেক্ট পাব পলটন বজাৰৰপৰা ডাইৰেক্ট পাব মানে তে আ দেছ টুম থাকে, তোমাক ডাইৰেক্ট পুলিচ বজাৰলৈ লৈ যায়।
উম।
তোমাৰ তিনিশ টকা লৈ লৈছিল আমাৰ টাইমত এতিয়া এই কিমান লৈ গম নাপাওঁ।
অকণমান বেছি হবও পাৰে আৰু বেছি তুমিতো হোৱা নাই তুমি গৈছা।
অ প্ৰথমে নহলে বা বাছো যায় বা বাছো যায় বাছ যাব পাৰা।
অ অ বাছো দিয়া শ্বিলঙলৈ।
উম। তুমি প্ৰথমে কি কৰিব পাৰা বাছত গ'লা তে যায় কেন মক ওলাই গল তাতে উমী লেক বুলি এটা লেক আছ
কেনেকে হা, হা হা এই উমিয়ম লেক টো মই গৈছিলো তালৈকে
অ।
উত
আচ্ছা। তোমাৰ মাতটো অহা নাই নেটৱৰ্কটো চাগে অলপ
সমোই
অহ। কাৰ তাতে উমিয়ং লেকত তাতে বেছি দূৰ নহয় এইটো নবৈ কিলোমিটাৰ। মন্দে। এ মাততো অহা-